হেল্ল' কোৱা। কোৱাচোন।
কোত আছা?
মই বাহিৰত আছিলো কোৱা। এইফালে ফুৰিব আহিছিলো এই তোমাৰ তেজপুৰৰ পিনে।
ময়ো ঘৰৰ, ময়ো ঘৰৰফালে এ ওলাই আছো তোমাৰ এনে। খোজকাঢ়ি আছোঁ
উম বাচ হয় নেকি বাকী চব ভালেই
বাকী ভালে তোমাৰ
মোৰো ভালেই বাৰু বাকী খুৰা খুৰী আৰু ভণ্টিজনী তোমাৰ
এ ঠিকে আছে দিয়া তোমাৰোকৰ ঘৰত
আমাৰো ভালেই বাৰু মাহঁতে। এই মাৰ অলপমান বেমাৰ হৈছিলে। মাজতে মাৰ অলপমান বেমাৰ আছিলে এতিয়া ঠিক হলো আৰু ডক্টৰ হেল্ল'।
তোৰ ঘৰ ভালে নাই
ভালে ভালে চব ভালে।
ঘৰি খোৱা বোৱা এতিয়া।
খোৱা বোৱা তোমাৰ চলিব তোমাৰ অল আৰু এক ঘন্টামান আছে তাৰপিছত হ'ব তোমালোকৰ হ'লেই নেকি।
মা বনাই আছে, তোমাৰ কি বনাইছে?
আমাৰ তোমাৰ আজি হেৰি বনিছে অ' ডিমৰ ভাজি, দালি, ভাত এয়াই আও৷
আজি এয়া সিজোৱা মাৰুৱা
খিজোৱা নেকি?
অ সোমবাৰে আমাৰ তেল নাখাও যে
হয় নেকি?
অ' সিজোৱা তোমাৰ তোমাৰ তেল পিয়াজ এইবিলাক নাখাও মানে আৰু সেয়া
ভালেই দিয়া এদিন, এদিন খাব লাগে।
ঐ কথা এটা আছিলে৷
কোৱাচোন।
হেল্ল'।
কোৱা কোৱা।
হেল্ল'।
হেল্ল' কোৱা।
আমি এটা ইউটিউবৰ আমি এটা ইউটিউব চেনেল খোলো আহা৷
ইউটিউব চেনেল?
অ মানে আমি তোমাৰ মানে নিজৰ এয়া গাঁওৰ পৰিৱেশ তোমাৰ প্ৰকৃতি এনেকুৱা- তোমাৰ ভিডিঅ' দিম ৷তাত তাত আমি এয়া ভিডিঅ দিম আকৌ তোমাৰ মানে জীৱনৰ মানে মূল মূল আমাৰ কথাবিলাক তোমাৰ ধৰি লোৱা আমি কৰো কি? কি আমি মানে প্ৰত্যেক দিনে কি কাম কৰো?
উম উম ব্লগিং নিচিনা ন?
বুজিলা?
উম বুজিছো৷ আজি আজি টাইমততো ধুনীয়াকে পায় ধুনীয়াাকে পাৰে৷ চব চবেই মিলি আমি ল'ৰাকেটাই তাতে ভিডিঅ' দিব পাৰিম৷ ন?
উম।
কবাত ফুৰিব যোৱা বা কবাত কিবা বস্তু চোৱা
অ।
খোৱা চব দি দিব পাৰি তাতে৷দিব পাৰি সেনেকে তো আজি টাইমত বহুত তেনেক চেনেল চলি আছে৷ জানাই তুমি ডাঙৰ ডাঙৰ চেনেল আছে৷
তুমি মানে যে কিবা মানে তুমি মানে তোমাৰ মে তুমি কিবা কাম কৰা।
অ তাক দেখাব পাৰিম আহ তাত তাত দি ভাল ভাল পইচাও মানুহে ঘটি আছে হয় নে নহয়?
অ।
ডাঙৰ ডাঙৰ চেনেল আছে চাইছাই তুমি৷ সৌৰব যু ত আকৌ কিবা কিবি বহুত ধেৰ ধুনীয়াকে পাৰে ধুনীয়া পাৰে। অ অলপমান টাইম লাগে খুলিবলৈ কিবা কিবি প্ৰয়োজন হয় তাতে। সেনেকে কৰি খুলিলে হৈ যায়।
মোৰ মোৰ এজন চিনাকি মানুহজন আছে তাৰ মানে তোমাৰ এই তোমাৰ মানে ইউটিউব চেনেল আছে ন?
হয় নেকি?
তোমাৰ মানে মই অলপ জ্ঞান জ্ঞান ল'ব পাৰিম মানে তোমাৰ ফাৰ্ষ্ট আমি আৰম্ভ কৰিলে কি কি ভিডিঅ' ভিডিঅ' ভিডিঅ' বাৰু তোমাৰ যি মন যায় মানে তুমি সেইটো
অ সেইটো আমাৰ নিজৰ ওপত কথা।
অ তোমাৰ গাঁৱৰ মানে প্ৰকৃতিৰ দৃশ্য বিলাক দেখাব পাৰিম৷ গাঁৱৰ দৃশ্য কটোৱা এ গাৱৰ গাঁৱৰ ধৰি তোমাৰ এই নৈ নদী বিলাক এ নাই সনেকুৱা।
গছ গছনি পশুপথী খেতি বাতি চব জ্বলাব পাৰিম।
সয় আৰু।
খালনো এটা ভাল হেৰি লাগিব তোমাৰ ভাল মোবাইল বা কেমেৰা লাগিব। কাৰাবা আছা নেকি খুলি আটাই খুলো আমি চবে মিলি সেইটোতে আপলোড কৰো ন।
খুলো তুমি মই একেলগে খুলিম নে এক্টাই খুলিবা।
তুমি এটাই খুলোঁ। আমি চবেই মিলি সেইটোতে ভিডিঅ' দিম।
অ এতিয়া আমি আৰম্ভ কি দি পেলাই ষ্টাৰ্ট কৰিম এতিয়া।
আৰম্ভ তোমাৰ এটা ভিডিঅ বনাব লাগিব তাতে তোমাক কব লাগিব আমি। এনেকে এনেকাে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছো ৰাইচ।
নে তুমি কালি এ তুমি কালি আহিবা আমাৰ ঘৰলে পুৰা টাউনত গৈছিলে ন হেল্ল'
কোনটো টাইমত।
দুপৰীয়া সময়ত দু তোমাৰ আগবেলা
আগ বেলা ন। আগবেলা বাৰু মই এফালে যাম কিন্তু চাম
ত মানে আগলৈ মানে নোৱাৰিবা ন
আগবেলা পাৰিব বাৰু ফিক্সটো কব নোৱাৰো মানে মই।
ৰাতিপুৱা পাই যাবা ৰাতিপুৱা
ৰাতিপুৱা পাৰিম আৰু ৰাতিপুৱা থাকিবা তুমি। ৰাতিপুৱা থাকিবা তুমি।
অ' মই তোমাৰ কালি কালিৰ দিনটোো মান ফ্ৰী আছো স ভাবিছিলো কামটো আৰম্ভ কৰি কৰিমেই ভিডিঅ' দিয়াটো কালি এটা ভাল এটা আৰম্ভ। মে তুমাৰ গাৱৰ প্ৰকৃতি এনেকুৱা ধৰি লোৱা যোনটো বোলে তোমাৰ উ এ গাঁৱৰ তোমাৰ খেতি
উম পাৰি ধুনীয়া পাৰি। সেইটো কাৰণে তুমি এটা যোনে মানে ভিডিঅ' এডিট কৰা তেখেত। চিনাকি থাকিব লাগিব সেইটোব ময়ও জানো ময়ও কৰিব পাৰিম।
ভিডিঅ'টো ভালকে বনাই দিম বাৰু।
অ' যোনে কিন্তু ভাল ভিডিঅ' এডিট কৰিব পাৰে তেখেত থাকিলে ভাল থাকে আৰু চব ভিডিঅ' এডিট কৰি দিব পাৰিব তেনে কোনোবা চিনাকি আছে নেকি তোমাৰ। তেনে চিনাকি আছে নেকি তোমাৰ
হেল্ল'
কোৱা হেল্ল' হেল্ল'
বুজিছা নাই।
শুনিছোঁ কোৱা।
অ' এতিয়া সেইটো কালি এতিয়া তুমি ৰাতিপা কৰি দিবা ন তুমি এ আগবেলা পাৰিব নেিবেলা পাৰিব নে দুপেলাৰ পাৰিবাে
অ' মই সেইটো তোমাক জনাই দিম আগবেলা পাৰিম বাৰু মই।
এনে আৰম্ভ আমি সেইটোয়ে কৰিম আমি ফাৰ্ষ হয় তোমাৰ এই গাঁৱৰ যোনটো
নদী কানত এটা ভিডিঅ' বনাই দিওঁ তোমাৰ এই তোমাৰ ঘৰৰ পিছফালে যে এ নদীটো আছে।
অ'।
তাতে এটা ভিডিঅ' প্ৰথম ভিডিঅ' বনাই দিওঁ।
উম সেইটো অ', সেইটোও পাৰিব ভালে ভালে হ'ব।
জা জাগাটোতো ভালে আছে?
অ'।
অ' প্ৰথম ভিডিঅ'টো মই এডিট কৰি দিম বেছি। দিগদাৰ নহব সেইটোও এদিত পাৰো বাৰু অ' একো দিগদাৰ নহব। ধুনীয়াকে এডিট কৰি পেলাই ইউটিউবত। অলপমান কিবা কিবি লিখি দিব লাগে তেতিয়া মানে। ভাল থাকে আৰু, ৰাইজে বেছি ভাল পায় আৰু তেতিয়া। তেনেকে পাৰি আৰু এটা কাম কৰিবা তুমি। আৰু কেইটামান লগৰ আছে লগৰ লগতো কথা পাতিবাচোন।
আৰু আছে লগৰ আছে ন।
উম কাৰণ বেছি বেছি মানে ল'ৰা-ছোৱালী হলে ভিডিঅ'টো মানে অলপমান হাঁহি দ ধেমালি হয় ন'। তেতিয়া মানুহে বেছি বেছি ৰাইজে ভাল পায় মানে। গম পাইছ না।
আমি গাঁৱৰ পৰিৱেশৰ পৰা আৰম্ভ কৰিম, তোমাৰ লাহে লাহে তোমাৰ মানে আমি। আমাৰ মানে তোমাৰ তোমাৰ আমাৰ জীৱ-জন্তু। দুই বস্তুবিলাক তোমাৰ দৰকাৰী হয়, আমাৰ কি কি দৰকাৰী বস্তু তোমাৰ লাগে। জীৱনত আকৌ তোমাৰ আমি মানে কৰো কি কি কলৈ যাওঁ হয় সেইবিলাক আমি। আৰু আৰু যদি আমি। ক'ৰবালে যদি যাওঁ ওলাই পেলাই সেইটো এটা ভিডিঅ' কৰি দি দিম ন'?
এনে এনে এনেকা ত' ধেৰ চেনেল। চাইচায় তুমি, কিমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই তেখেতৰ পৰা শি শিকিব লাগিব আমাক। কেনেকা ভিডিঅ' বনাই কেনেকা দিয়ে ইউটিউবত।
অ'।
সেইবিলাক চব শিকিব লাগিব আৰু ফটো কেনেকা লগাই।
মই সেয়া এ চাই আছো বাৰু তোমাৰ মানে ভিডিঅ' বিলাক কেনেকৈ বনাই আকৌ। কি কি ধৰ কি কোনটো। তোমাৰ কোনটো ভিডিঅ' মানে তোমাৰ এ বেছি মানে মানুহে চাই।
উম।
লাইক কমেণ্ট কৰে।
উম।
এতিয়া আৰম্ভনিতে আমি আমি সেইটো বাৰু কৰিম ন'?
আৰম্ভণি তেনেকে কৰিম লাহে লাহে আৰু বহাই গৈ থাকিম অলপ। দূৰে দূৰে গৈ পেলাই ভিডিঅ' বনাম ন'?
তোমাৰ আমাৰ গা আমাৰ তোমাৰ ঘৰৰ পৰা অলপ দূৰ গলো ভাল ভাল জেগা আছে।
ভাল ভাল ভাল ভাল ভাল দৃশ্য দেখাব পাৰিম। তোমাৰ শিৱসাগৰ হৈ গ'ল তাৰছ তোমাৰ।
অ' তাৰপিছ লাহে লাহে আমি তোমাৰ এ। এ যোনে তোমাৰ ডাঙৰ ডাঙৰ বাহন ধৰি লওঁক। তোমাৰ বাছ আকৌ তোমাৰ চাৰিচুকীয়া বাহন বিলাক যে। সেয়া সেয়াৰ ওপৰত এটা ভিডিঅ' বনাম যেনে তাত। এ তাত তোমাৰ কেনেকৈ চলাই কি কৰিব লাগে। এ তোমাৰ এখন কি কি মানে তোমাৰ সুবিধা আছে। অ' অসুবিধা আছে। ভিডিঅ' তোমাৰ বনাবলৈ তোমাৰ বহুত তোমাৰ। ওলাই যাব কিন্তু তুমি সেই ভিডিঅ'টো ভালকৈ তুমি
কথা পাতিব জানিব লাগিব ভিডিঅৰ কথা অ এডিট কৰিব জানিব লাগিব ভালকে কথা পাতিব জানিব লাগিব তেতিয়াহে মানুহে চাব যদি যদি আমি কথা ভালকে পাতিবই নোৱাৰো কেমেৰাৰ আগত তেতিয়া মানুহে নাচাব ন নিজৰ ওপৰতে বিশ্বাস ৰাখি পেলাই মানে ভালকে
হাঁহি ধেমালি কৰি পেলাই ভালকে মানে ভিডিঅ'টো বনাই তেতিয়া মানে বেছি মানুহে ভাল পায় আৰু
আৰম্ভণি কাম এটা কৰো যোনটো আমাৰ তোমাৰ প্ৰথম ভিডিঅ' হ'ব আমাৰ সেইটো মই তুমিয়ে আৰম্ভণি কৰি দিও তাৰপিছত লাহে লাহে
অ' বাকী কেইজন লগৰ কেইজনক লৈ লম অ প্ৰথম তাত ভিডিঅটো আমি দুটা থাকি দিওঁ।
অলপ মানে নৰ্মেলকৈ কৰিম নৰ্মেল ভালকৈ কৰিম আৰু লাহে লাহে আমাৰ তোমাৰ তোমাৰ মানে এতিয়া আমাৰ এই জমনি ভিডিঅ'ও থাকিব। তোমাৰ ফটুৱামি ভিডিঅও থাকিব ধৰি লওঁ তোমাৰ এনে। তেনেকা আৰু চব চব বিষয় ভিডিঅটো।
চব বিষয় অ কৰ'বাত ফুৰিব চুৰিব যোৱা ভিডিঅ'। ন আমি লৰা কেইজনতো ফুৰিব গৈয়ে থাকো।
আকৌ তোমাৰ এনেকা তোমাৰ ভাল মানে মানে বহুত মানুহ চালেও আ তোমাৰ লাইক কমেণ্ট কৰিলেও পইচাও পাই মোক
পইচাও পায় ধুনীয়া পইচা পায়। বহুত, বহুত কেইজন ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে।
তোমাৰ এতিয়া আমি তোমাৰ এতিয়া আমাৰ এতিয়া মূল। কথা হ'ল আমৰ ভিডিঅ'বিলাক বনাম পুৰা ভাল ভাল ভিডিঅ' হ'ব লাগিব।
অ', যোনটো ভিডিঅ' ৰাইজে, ৰাইজে ভাল পায় আৰু
এ মানুহে যদি বেচি চাই তেতিয়া আমাৰ তাত পইচাও আমি পাম এটা মাহেকৰ মূৰত।
অ', উম ধুনীয়া।
সেয়া বাৰু সেয়া তোমাৰ সময় আছে বাৰু কিন্তু তুমি লাহে লাহে কামটো এতিয়া আৰম্ভ
আগবঢ়া আগবঢ়াবলৈ আগবঢ়ালেহে হ'ব।
অ', বাৰু তোমাৰ আজি মই এটা ভাল এ কেমেৰা কিনি আনিছো বাৰু। অ', তোমাৰ কেমেৰাটো লৈছে তোমাৰ ষাঠি হাজাৰ।
ষাঠি হাজাৰ। অ ষাঠি হাজাৰ লৈছে ভালেই হ'ব।
তোমাৰ হেৰি এ এতিয়া মই এই মানে মোৰ চিনাকি আছিলে কাৰণে অলপ কমেই পালো দামটো কেমেৰা দামটো মানে তোমাৰ আৰু আছে।
হয় নেকি।
উম কিনি আনিলো। মানে তোমাৰ কালি আমি এই ফাৰ্ষ্ট কালি এইটো আৰম্ভ কৰিম প্ৰথম ভিডিঅ'টো ন।
ভিডিঅ' কোৱালিটি কেনেকা কেমেৰা খনৰ।
ভালে ভালে ভিডিঅ' ভালে।
ধুনীয়া হব ন। উম, ধুনীয়া কোৱালিটি থাকিলে মানে বেছি ভাল পায় আৰু ৰাইজে। যিমান কোৱালিটি ভাল থাকিব যিমান তোমাৰ কথা পতা ধংটো ভাল থাকিব সিমানে মানুহে ভাল পায় ন ভিডিঅ'।
অ মই তোমাৰ এতিয়া ঘৰলে যাও ন তোমাৰ মই ৰাতিপুৱা উঠি ফোন এটা মাৰি দিম ন।
অ, তুমি এটা কাম কৰিবা। কল কৰে মোক এবাৰ কল কৰি